অ'।
অ'হ বন্ধু শুনিছা।
অহ' শুনিছো, কি কৰি আছা?
মই এনেই আছোঁ ৰবা, তুমি?
উম ম‌ইয়ো এনেই আছো ৰ'বা। এনে বহি আছো আৰু অলপ আৰাম কৰি আছো। তুমি অহ কি কি কৰি আছা তুমি? অহ খালোঁ, তুমি খালা?
উম, কিহেদি খালা?
এ মাংস বনাইছিলে। মাংস ভাত খালোঁ।
চিকেন
উম চিকেন বনাইছিল মাংস, ভাত খালোঁ আৰু। ৰ'দ বৰষুণৰত এই মানে। গ্ৰেভি বনাইছিলোঁ। গ্ৰেভি বনাব গ্ৰেভীৰ লগতে খালোঁ।
অহ' বাকী ময়ো খালোঁ ৰবা। মাটনৰ লগত খালোঁ আজি। মা মাটন আৰু লোকেল চিকেন। লোকেল মুৰ্গী। গোটাই খাব। বাকী আজি কতবা যাবা নে?
উম যাম ভাবিছোঁ মানে কামবোৰ আছে অলপমান এনেকা ছয়টা মানত যাম চাগে।
এতিয়াতো বৰষুণে দি আছে, তোমালোকৰ তাত?
নাই ৰদ। অহ' বৰষুণে দি আছে এই কালিৰ পৰাই দি আছে, কালিও এনেকা দিলে আজি এনেকা দিলে বৰষুণে বৰষুণ।
এতিয়াও দি আছে, আজি মই যাম বুলি ভাবিছোঁ চুইমিং পুলত। এ বৰষুণে দি থাকিল আৰু ঠাণ্ডাত ক'ত যাবা চুইমিং পুলটো।
উম এতিয়া বৰষুণ আহিলে কামবোৰ কিবা কিবি ভাবিম আ।
ৰখি যায়, কাম চব কামবোৰ ৰখি যায় বৰষুণ আহিলে চব কাম বোৰ ৰখি যায়।
চব কাম বোৰ ৰখি যায় আৰু। গো মানে‌ প ওলালে ফাঁচি যায় সেইটো মানে, কামবোৰ চব ৰখি যায় মানে একসোপা কাম আছিল কালি। কৰিম ভাবি কা এ বৰষুণ দিলে কামবোৰ পূৰাই থাকি গ'ল আৰু কৰাই হোৱা নাই।
হয় হয়।
তুমি মানে যিহেতু এতিয়া লাহে লাহে গৰমৰ দিন বোৰ যাই আছে হয় নে।
উম হৈছে মানে।
বৰষুণৰ দিন আহি আছে তাৰপিছত ঠাণ্ডাৰ দিন আহিব। তাৰপিছত পুৰা আৰু ঠা ঠাণ্ডাৰ দিনটোয়ে মই ভাল পাওঁ জানা তুমি।
ময়ো অলমান ঠাণ্ডা দিনটো অলপ বেছি ভাল পাওঁ কিন্তু ঠাণ্ডা দিনত কি হয় মানে তোমাৰ। গৰ গৰম আহিলেও মানে।
ঠাণ্ডাৰ দিনত যোনটো মানে লেপ তুলি কেনে টোপনি মাৰা উম। এনেকে আৰু বস্তুয়ে নাই লেপ উৰি কিনে কি বঢ়িয়া লাগে ফুল ফুলে। ব্লেংকেট উৰি কিনে।
অহ অহ।
বঢ়িয়া লাগে কি মস্তি লাগে মোকতো বঢ়িয়া লাগে। বাকী ঠাণ্ডাৰ দিনত পিকনিক খোৱা নে।
এ ঠাণ্ডা টাইমত পিকনিক খাওঁতেও ভাল লাগে। মানে ঠাণ্ডা টাইমত তুমি যে আহ, পিকনিক- পিকনিক কৰোঁ আমি। পিকনিক কৰিব যাওঁ মানে। তোমাৰ ভাল লাগে আৰু পিকনিক। কৰিলে মানে, পিকনিক কৰিলে মানে অলপমান অ, ফূৰ্তিও লাগে লগৰ- লগত। ঘূৰিব যাওঁ ভাল লাগে মানে। অহ, একেলগে মানে। অ, দিনে ইমান দিনৰ পৰা লগৰ লগত লগ নধৰিল তাৰপিছত পিকনিক কৰিব যে। ভালো লাগে, মানে মাংস ভাত বনাই খাওঁ, মে মটন ভাত বনাই পেলাই খাওঁ। এনেকা ভাল লাগে আৰু।
এনে তোমাৰ ক'ত, ক'ত পিকনিক খাব গৈছা?
আ, অ, মই পিকনিক মানে গুৱাহাটীতো পিকনিক বনোৱা আছে, মোৰ শ্বিলঙতো পিকনিক বনোৱা আছে। মানে শ্বিলঙত পিকনিক খাব ভাল লাগে মানে। শ্বিলঙত বনাব জানিলে পিকনিক খোৱা। শ্বিলঙত পিকনিক কৰালে ভাল লাগে আৰু আমাৰ। অ, পাহাৰীয়া জাগাটো ঠাণ্ডা- ঠাণ্ডা ন বতৰত। ঠাণ্ডা বতৰত ভাল লাগে আৰু পিকনিক মনাবৰ কাৰণে।
ভূটান চাওঁ কি গৈছা না নাই? পিকনিক খাব, ভূটানৰ ফালে। ভূটান টাৰকি।
ভূটানত মানে, ভূটান ফালে যাইছোঁ- যাইছোঁ।
ভুটান টাওকি গৈছা ন।
অ, ভূটান তাত যাইছোঁ- যাই। ভূটান মানে পিকনিক খাবা কাৰনে যোৱা নাই মানে, ঘূৰিব কাৰণে গৈছোঁ। ভূটান ফালে, ভূটান চাইড ফালে।
ভূটানত তোমাৰ পাছৱৰ্ড কি মাগে, মানে পাছৱৰ্ড কি লাগে?
পাছৱৰ্ড নালাগে মানে, মানে তুমি খালি নিজৰ আধাৰ কাৰ্ড দিয়া। থাকিলে হয়, আধাৰ কাৰ্ড না ভোটাৰ আই ডি মানে থাকিলে হৈ গ'ল।
এইটোৱেটো পাছপৰ্ট, আইডেণ্টি কাৰ্ড, কি কি আইডেন্টি কাৰ্ড লাগে? আধাৰ কাৰ্ড, পেন কাৰ্ড।
অ, খালি আধাৰ কাৰ্ড মান নাই। আধাৰ কাৰ্ড না পেন কাৰ্ড নে পা, তোমাৰ ভোটাৰ আইডি দিলে হৈ গ'ল আৰু। এইটো ইয়াৰ
মানে যিকোনো এটা, যিকোনো এটা।
অ, যিকোনো এটা মান দিলে হৈ গল আৰু। ইয়াৰ পিছত অই ডি দিব, ভিউজ লৈ পেলাই ঘূৰি মানে এইটো ৰাখি ল'বা আৰু তাৰপিছত, যেতিয়া তুমি ঘূৰি আহা টাইমত দি দিবা আৰু ঘূৰাই পেলাই।
চৌববিশ ঘণ্টা টাইম থাকে ন? চৌবিশ ঘণ্টাৰ ভিতৰত আহিব লাগে।
নাই মানে অ, সুধিব লাগে তুমি। মানে তুমি নিজৰ হিচাপে ল'বা পাৰে আৰু তুমি ল'ব এদিনৰো ল'ব পাৰে, দুইদিনৰো ল'ব পাৰে।
এ, এস- এসপ্তাহ ললে পইচা লয় নেকি?
এইটো নাজনো মই। ইমান দিন থকা নাই- নাই ইমান দিনতো নাজনো মই।
কিমান দিন আছিলা?
ন নহ'লে দুদিন থাকি আছিলোঁ। দুদিনতো লোৱা নাছিলোঁ।
উম, এ, এক সপ্তাহ পাৰ হলে পইচা লয়।
নাজানো এসপ্তাহ পাৰ হলে লয় না নলয়।
বাকী তুমি আগৰ দিনত মনত আছে নে, আমি কেনেকে পথাৰত মানে পিকনিক খাইছিলো হয় নে নাই?
উম, হয়।
পথাৰত কৰা ৰাতিপুৱা। মানে যিদিনা পিকনিক খাম, পুৰা ৰাতিপুৱা তোমাৰ মানে মিউজিক চিষ্টেম আনো হয় নে নাই?
অ', অ'।
এনেকুৱা টাইপ মানে হয় নে নহয়।
উম, মনত আছে, মনত আছে অ'।
উম, মানে মিউজিক চিষ্টম আনো। তাৰ পিছত ঘৰ বনাও পথাৰৰ মাজত হয়ে ন নাই? তাৰ পিছত আবেলি বজাৰ কৰিব যাওঁ। তাৰপিছত খাই ব লৈ এই ৰাতিটো এই ঘৰটোতে থাকো মানে হয় নে নাই? এইটো বঢ়িয়া লাগি গ'ল, তোমাক এনেকুৱা থাকি কেনে মোক বঢ়িয়া লাগে।
মইতো তোমাৰ পিকনিক স্পটত পিকনিক খোৱাতকে, পথাৰৰ মাজত যে পিকনিক খাই এইটোৱে ভাল পাওঁ।
আৰু মানে তুমি পিকনিক বনাবা যলে কি হয় মানে তোমাৰ অ', অলপ ভাল লাগে না এনে পিকনিক খালে মানে তোমাৰ কি হয় মানে পিকনিক তুমি বছৰত এক বাৰ মান ত 'কৰিব লাগে মানে, একবাৰ মান কৰিলে মানে তোমাৰ কি হয় মনতো অলপ শান্তি লাগে, লগৰ বিলাক লগত ঘূৰিব যালে অলপ ভাল লাগে। মানে, বছৰতটো একবাৰ কৰিব লাগে মইতো ভাবো এনেকা আৰু।
হয়, হয়, হয়, ঠিকেই কৈছা। বছৰত এবাৰ হলেও কৰিব লাগে পিকনিক।
সেনেকুৱা এই কথাবোৰ হয় নে নাই?
অ', এইটো মানে অফিচ যোৱা নে কলেজ যায় মানে অলপমান, এইবাৰ মানে অলপমান লগত লগ ভাল লাগে আৰু।
যাব লাগে তুমি কামৰ ব্যস্ততাৰ মাজতো ফুৰাটো দৰকাৰী বুলি মই ভাবো, হয়নে?
উম, সেইটো মানে অলপমান যেনেকা মানুহ বে কি হয় মান তেনেক আমাৰ ব্ৰেইন খন অলপমান কিবা লাগে, অলপমান আৰাম কৰিব লাগে এনেকা আমাৰ অল জীৱন অলপ ঠাণ্ডা হব লাগে আৰাম কৰিব লাগে, ইয়াৰ চব
অ', হয়, হয়, হয়, ৰিফ্ৰেচমেন্ত লাগে ৰিফ্ৰেচমেন্ত।
ৰিফ্ৰেচমেন্ত লাগে আৰু বদনখন।
অ', অ', তেনেকুৱাই। বাকী তুমি আগতে চাইছিলা ন আমাৰ মানে ককা, হয়, হয়। ক-ককা আইতাৰ দিনত যে মানে পিকনিক খোৱাতে মানে পইচা খোলা নহৈছিল কিন্তু, বস্তু দিছিল জোনটো, তুমি যদি চাওঁল দিয়া মই দিম, ত তুমি যদি চাউল দি, চবজি দিয়া মই মাংস দিম তেনেকুৱা।
উম, অ', মনত আছে, মনত আছে।
হয় ন? তেনেকুৱা হৈছিল ন?
অ', তেনেকুৱা হৈছিল মানে। আগৰ পৰা আগৰ পৰা মানে চবে নিজে মিলি মিলি জুলি পেলাই দিছিলে আৰু বস্তুবো বিলাক না
অ', মিলি জুলি বস্তু দিছিল। মানে পইচা উঠোৱা চিষ্টেম নাছিল আগৰ দিনত।
উম, পেচা উঠা চিষ্টেম নাছিলে আৰু মিলিজুলি খোৱা মিলিজুলি থকা এনেকা আছিলে আৰু আগৰ যুগত।
অহ আচ্ছা আচ্ছা, বাকী তুমি মানে পিকনিক তুমি ক'ত কৰা গাঁৱত কৰা নেকি তুমি য'ত থাকা তাতে কৰা?
পিকনিক মানে এইটো অ', লগৰ বিলাকৰ লগত অ', ভাবো আৰু মানে যো-যোৱা যাৰ লগত যাম মানে আহ অ', একেলগে ভাবো
কৰা গাঁৱতে তোমাৰ চাগে লগৰ বেছি যিহেতু তুমি গাঁৱতে জন্ম হৈছা।
উম মানে গাঁৱত লগৰ বেছি আছে মানে লগৰবিলাক চব পালে বেছি আছে মানে গাঁৱৰ পালে অলপ বেছি আছে। মানে পিকনিকখন মানে- মানে আহ', লিন বি গাঁৱৰ মনা নহয় ন মানে লগৰ বিলাকৰ এটিয়া মানে। অ', গা-গাঁও পৰা মনাল মানে হয় মানে। তোমাৰ শিলং পাললে যোৱা হয় য মানে যোৱা এ বে তেনে কাৰ হয়।
অ', আচ্ছা- আচ্ছা শ্বিলঙৰ ফালে উ পিকনিক মনাব যোৱা মানে হয় ন।
হয় এতিয়া।
এইবাৰ যাবা নে?
এইবাৰো যাম ভাবি আছো মানে, আহ', এ তোমাৰ কিবা, আহা মাহত যাম ভাবি আছোঁ, মানে আহা মাহত যাম ভাবি আছোঁ।
আছাম ফেষ্টিভেল আছে।
অ', কি ক'লে?
চেৰি ব্লিচম ফেষ্টিভেল।
অ', - অ', মনাইছো-মনাইছো য- যোৱাই হৈছে ভাল আছে।
এই, আণ্ডাৰ দিনত হয় যে, চেৰী ব্লচাম ফেষ্টিভেল।
উম, অ', ঠাণ্ডাৰ দিনত।
চাইছা ন?
উম চাইছোঁ- চাইছোঁ যোৱাই হৈছে জ্ব -জ্বৰ হৈছে।
ডাঙৰ-ডাঙৰ ছিংগাৰ আহে যে।
উম, ছিংগাৰ আহে গায়ক বিলাক আহে কিবা- কিবি আহে ফুতি থাকে, অলপমান ভাল আছে মানে।
উম- উম ভাল- ভাল, বাকী তেনেকুৱাই আৰু আজি সন্ধিয়া কতবা যাবা?
যাম ভাবিছো মানে, বৰষুণে দি আছে বাৰু। যোৱাৰ মনটো আছিল বৰষুণ দিয়া কাৰণেটো বৰষুণ দিয় আছে ন এদাল বৰষুণ ৰুকিছিল। এতিয়া ব -বৰষুণ দিছিলি তা বাপচ বৰষুণ দিলে, এ বৰষুণ, অ', বৰষুণ আছিল বৰষুণ অহা দিলা আৰু, বৰষুণ কতো যোৱা নহয় কামবোৰ কৰা নহয়। ক
বৰষুণ কাৰে বহুত কাম ৰখি যায় তুমি এটা প্লেন বনাবা বৰষুণ হয়নে।
কি ক'লা হেল্ল'?
মানে তুমি এটা টন বনাবা বৰষুণ এইটো টাইমত যে
তে যিমান প্লেন বনাব বাৰু কাটি কিবা শেষ।
হয়-হয়-হয়, ঠিকে কৈছা ঠিকে কৈছা।
উম, মই থিয় কৰিল আজিও
বহুতো শিকিলোঁ।
অ', দিয়া ময়ো বহুত শিকিল, তোমাৰ কিবা ক- কাবা কথা পাতিম দিয়া হ'ব দিয়া।
ঠিক আছে বাকি যে।